অ', শুনিছা?
শুনিছো, অঁ' শুনিছো শুনিছো, কি কৰি আছা?
অঁ' এনেই আছিলোঁ ৰ'বা, তুমি কি কৰি আছা পিছে?
আছো এনেই, ভাত খালা?
নাই নাই, খোৱা নাই, বনাইহে আছিলোঁ ৰ'বা খামহে আৰু অলপ দেৰি কৰি।
অ', অ', নাই খোৱা ৰবা, হৈছে খোৱা নাই। পিছে মই আজি ভাবিছোঁ অলপ পৰিয়ালৰ বিষয়ে আমি আলোচনা কৰো নেকি। পৰিয়াল বৰ্গৰ, পৰিয়ালৰ গুৰুত্ব বিষয়।
হয় হয়, এইটো বাৰু পাছে ভাল বিষয়ে পৰি, পৰিয়ালৰ গুৰুত্ব পাছে। অঁ' কোৱাচোন?
হয়, পিছে তোমাৰ পৰিয়ালত কোন কোন আছে কোৱাচোন?
অঁ' মোৰ পৰিয়ালত তেনে অ', মই আছোঁ, মা-দেউতা আছে, ভাইটি আছে, দাদা, বৌ আছে এনেকুৱা আৰু।
সুন্দৰ।
তোমাৰ পাছে কোন কোন আছে?
অ', মোৰ মানুহজন আছে, মোৰ ল'ৰা এটা আছে আৰু মই। পিছে মা আছে, ভন্টি আছে, দেউতা আছে বাৰু।
হয় হয়, ধুনি, ভাল ভাল লাগে ন' এনেকুৱা ডাঙৰ পৰিয়াল হ'লে।
হয় হয়। পিছে এনেকুৱা লাগে যেন আজিকালি যেন পৰিয়ালৰ প্ৰতি গুৰুত্ব বিলাক যেন কমি গৈ ছে ইজনে সিজনৰ যেন আপোন ভাৱটো নোহোৱা হৈ গৈছে যেন হিংসা টাইপহে হৈ গৈছে ভাই, ককাই ভাই আৰু ককায়েকৰ মাজত যেন বন্ধুত্বৰ সম্পৰ্ক নোহোৱা হৈ পিছে যেন হিংসা কৰে, সি এনেকুৱা কৰিছে, সি তেনেকুৱা কৰিছে, তুমি পিছে কি ভাবা।
হয় মই এইটোৱে ভাবো যে আজিকালি মানে এইবোৰ গুৰুত্ব কমি গৈছে পৰিয়ালৰ বিষয় বিষয়ে, মানে এনেকুৱা দেখিছো বহুত। টো এনেকুৱা ভাই, ককাইৰ মাজত এনেকা কাজিয়া হয়। মাৰ মাৰাত ম-মাৰ ধুৰ লাগে এবাৰ বহুত বহুতো এনেকুৱা দেখিছো বহুতো এনেকে সম্পত্তিৰ বাবে। ঘৰৰ সম্পত্তিৰ বাবেও কাজিয়া হোৱা দেখিছো, এনেকুৱা মানে দেখ বেয়া লাগে ন যেতিয়া নিজৰ ঘৰৰ মানুহ লগতে নিজৰে বেয়া, ফেক অকল মাটিৰ বা সম্পত্তিৰ বাবে অকল কাজিয়া কৰে এনেকুৱা দেখিলে বহুত দুখ লাগে।
হয় হয় আৰু এনেকুৱা হয়। যেন আজিকালি বিয়া হৈ গ'ল এখন ঘৰত যেন মাকৰ ঘৰত আহিলে যেন বৌয়েক হওক বা দাদাৰ হেতৰ পৰা সেনেকুৱা সন্মান নাপায় যেন অলপ কিমান আগতে যেনে যোনখন ঘৰত জন্ম হৈছে সেইখন ঘৰতে যেন তেওঁৰ গুৰুত্ব কমি যায় আচলতে মই ভাবো তেনেকুৱা হ'ব নালাগে সমান সমান চকুৰে চাব লাগে, তেওঁ কাবাৰ ছোৱালী বৌকতো ক'বাৰ ছোৱালী নে, তুমি কি কোৱা।
হয় হয় এইটো হয় আজিকালি এইবোৰ আৰু বহুত হেৰি কৰে। যদি তুমি যা এয়া বিয়া হৈ গুচি গ'লা তুমি তাৰপিছত ঘৰখনত গ'লে আৰু তাতে দাদাক বা বৌয়েতো, বৌ এনেকুৱা মানে সেই ভাল ভাল লাগে ভাল নাপায় মানে ঘৰখনত গ'লে আৰু সিহঁতে, যিমান সিহঁতে মানে নিজৰ কৰি ৰাখে ন ঘৰখন সিহঁতে মানে নিজৰ বুলি ভাবে আৰু তাই তাই মানে আমি যদি এনেকৈ যাওঁতে খেদি আহি মানে ভাল নাপায় আৰু মানে বেয়া ব্যৱহাৰ কৰে। তেতিয়া নিজৰে মনত দুখ লাগে আৰু নিজ
পিছে পিছে সকলোৰে সেনেকুৱা নহয় দিয়াচোন। তাই ভাগৰে হয় কিন্তু তাৰে মাজত এনেকুৱা আছে যেন বেয়াৰ মাজতো ভাল আছে।
এনেকুৱা ভাল হয় আৰু এনেকুৱা- এনেকুৱা হা নহয় যে কিছুমান বায়েক আৰু নন্দেকৰ সম্পৰ্ক ইমান ধুনীয়া বা আমাৰ ওচৰ চুবুৰীয়াতে দেখা পাও। কিন্তু কিছুমান এনেকুৱা দেখা পাওঁ যেন বৌক আৰু নন্দেকৰ চিনা চিনিয়ে নাই। নন্দেকজন যদি মাকৰ ঘৰত আহে বৌক জনি মাকৰ ঘৰত গুচি যায়। তেনেকুৱা ধৰণৰ তুমি কি কোৱা।
হয়, হয় হয় ময়ো এনেকুৱা দেখিবলৈ পাইছো ৰ'বা আমাৰ ইয়াতে এনেকে ওচৰত। ততে আছে মানে, বৌয়েক, নন্দকৰ মানে এনেকা শুনিয়ে থাকো মানে আমি যে ঘৰখনত কাইজিয়া হৈয়ে থাকে বোলে মানে বহুত বেছিভাগ আমি এইবোৰে শুনি থাকিব পাৰো সিহঁতৰ কাজিয়া কিবা আজি বোলে কিবা নন্দেকৰ লগত লাগিলে আজি বৈয়েকৰ লগত লাগিলে আজি এনে শাহু‌ মাকৰ লগত লাগিলে এইবোৰ শুনিয়ে মানে শুনি থাকিবই পাউ এনেকুৱা সিহঁতৰ মানে ঘৰখনত কাজিয়া হৈ থাকে বা খঙতে কাবাল গুছি গল এইবোৰ আমি শুনিয়ে থাক হয় এইবোৰ আজিকালি আৰু নে নিমিহত টো মানে ভাবে আৰু সহজ কথা আৰু এখন ঘৰত কাজিয়া কৰি অঁ ঘৰখন এৰি গুচি যোৱা ইয়াত- তোৰ বাবে মানে আৰু সহজ কথা, কিন্তু এনেকুৱা কৰিব নালাগে আমি। যিমান পাৰো আমি পৰিয়ালটোৰ লগত মিলি জুলি থাকিব লাগে, তুমি কি বুলি ভাবা?
হয়, হয় হয় তুমি একদম গুৰুত্ত্বপূৰণ কথা কৈছা, মই ভাবো- যিমানে যি নকওক, যাৰ এতিয়া ওচৰ চুবুৰীয়াত এনেকুৱা কিছুমান মানুহ আছে- যেন লগাই বোৱাৰীয়েক জনক লগাই শাহুৱেকৰ বিষয়ে লগাই বা শাহুৱেকক- বোৱাৰীয়েকৰ বি- ষয়ে লগাই। মই ভাবো তেনেকুৱা কথা শুনিব নালাগে, যিমান যি হলেও- বিপদৰ সময়ত নিজৰ ঘৰৰ মানুহখিনিকহে পোৱা যায়, বেলেগটোটো কোনো ডাউৰি নাহে। অঁ লাগিব পাৰে মাক জীয়েকৰো কাজিয়া লাগে একো ডাঙৰ কথা নহ, মই ভাবো ধৰি থাকি- কিব নালাগে। আচল বস্তুতটো হৈছে বুজাবুজি, বুজাবুজি থাকিলে হয়তো সকলো পৰিয়ালে- সুন্দৰভাৱে হাঁহি ফূুৰ্তি কৰি চলি থাকিব পাৰিব, নে কি কোৱা তুমি?
অ এইটো হয় অ নিজৰ- অ মানে পৰিয়ালৰ লগত কাজিয়া নকৰি কাৰ লগত কৰিবা এনেকুৱা কথা। কিন্তু আমি এইটো বুজাবুজি কৰি ভাল কৰি ৰাখ- ৰাখিবা খিব লাগে আৰু যিমান পাৰো। আমাৰ মাজতে এইটো ৰাখিব লাগে মানুহক শুনাব নালাগে আৰু সমাজৰ মানুহবোৰক। যোনবোৰ মানে আমাৰ- বেয়া বেয়াতো বিচাৰে সেইবোৰক কেতিয়াওটো আৰু আমি- কোনেও শুনাবৈ নালাগে যে আমাৰ মাজত কেতিয়াবা কাজিয়া হৈছে। যিমান পাৰো আমি সিহঁতক দেখাব লাগে যে আমাৰ মাজত বহুত ভাল। এনেকুৱা মানে মানুহৰ ওচৰত কেতিয়াও এইবোৰ দেখাব নালাগে। আৰু চাবা বহুতো এনেকুৱা- অ যেতিয়া আমাৰ বেমাৰ হয় আমাৰ সেইখিনি সময়ত লগুণতো নাহে নহয়, আমাৰ সেইখিনি সময়ত আমাৰ- পৰিয়ালৰ মানুহবোৰ থাকে। অঁ বিপদৰ সময়ত আমাৰ কেতিয়াও মানে- বাহিৰা মানুহ নাহে। সেয়ে আমি যিমান পাৰো কৰি- পৰিয়ালৰ মানুহৰ লগতে মিলি জুলি থাকিবলৈ লাগে আৰু।
হয় হয়, সেই কাৰণে আমি বেলেগৰ কথা ইমান গুৰুত্ব নিদি নিজৰ মনৰ কথাটো তাত- নিজৰ মনৰ কথাতো গুৰুত্ব দিব লাগে, আজিকালি সামাজিক মাধ্যমত দেখি থাকো যে শাহুৱেকে বোৱাৰীয়েক- অত্যাচাৰ কৰিছে বা পোতেক বোৱাৰীকে মাকক বৃদ্ধাশ্ৰমত থৈ আহিছে বা নহয়- নৱৌ বৌৱেক আৰু নন্দয়েকৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে। এনেকুৱা বহুত ধৰণৰ- দেখা পাই থাকো, আচলতে তেনেকুৱা হব নালাগে আৰু যেন যৌতুকৰ কাৰণে কাজিয়া কৰিছে। তুমি কি ভাবা এই বিষয়ে?
মইতো এইটোৱে ভাবো এনেকুৱা কৰিব নালাগে, যিমান পাৰো আমি মিলি জুলি থাকিব- এনেকুৱা যেতিয়া আমি এনেকুৱা শুনো ন' যে এয়া- অ পুতেক আৰু বোৱাৰীয়ে মিলি থৈ মানে মাক দেউতাকক এ- বৃদ্ধা আশ্ৰমত থৈ আহিছে এইবোৰ শুনিলে কিমান দুখ লগা কথা ন? এইবোৰ আমি- যিমান পাৰো মা দেউতাক আমি ভালকৈ ৰাখিব লাগে বুঢ়া বয়সত আমিয়ে চাব লাগে। এ সন্মান কৰিব লাগে। সেইবোৰ মানুহে আকৌ এই নিষ্ঠুৰভাৱে ইহঁত মানে মাক দেউতাকক গৈ- বৃদ্ধা আশ্ৰমত থৈ আহে, কেনেকুৱা মানে নিষ্ঠৰ ইহঁতে ন।
হয় হয়, তুমি এক্দম গুৰুত্বপূৰ্ণ কথা কৈছা। আৰু এটা কথা আমাক মাহঁতে জন্ম দি আমাক ডাঙৰ কৰিছ- য খুৱাই পিন্ধাই। ডাঙৰ কৰিছে, যেতিয়া আমি নেকি নিজে কৰ্ম কৰি দুই পইচা ইনকাম কৰিব পৰা হ- তেতিয়া যেন এনেকুৱা লাগে মাহতৰ প্ৰতি যেন গুৰুত্ব বিলাক কমি আহিছে। কিন্তু যিমান যি হ'লেও আমি- যিমানেই যি নকৰো কিয়? কিন্তু মা দেউতাক ধাৰ কেতিয়াও পূৰণ কৰিব নোৱাৰা আৰু মা দেউতাই- কিন্তু কোনো কুণ্ঠবোধ নকৰে ল'ৰা ছোৱালীক দিওঁতে কিন্তু আমাৰ যেন এনেকুৱা লাগে কিয় দিম আমাৰো যেন মনতটো ঠেক হৈ যায় তুমি কি ভাবা।
হয়, সেইটো আমি কষ্ট কৰিলে মানে আমি এটকা এটকা। ভাও দিব নোখোজো মানে এনেকুৱা লাগে যে ইমান কষ্ট কৰি কৰি যে তহঁতক কিয় দিম বা তোমালোকক কিয় দিম এনেকুৱা মানে কি মা দেউতা যে আমাক এইয়া সৰুৰ পৰাই আমাক এটা এটা বস্তু ধৰি ডাঙৰ ডাঙৰ হোৱালৈকে দিছে ন' আমাক ইমান খিনি অ' দিছে তাৰ ফলত আমিতো ইমান খোৱা চাবতো পাৰোয়ে নিশ্চয় দেউ মা দেউতাহঁতক যিমান পাৰো মে য যিমান খিনি পাৰো তুমি ইমান খিনিয়ে দিব লাগে মা দেউতাক কিন্তু বহুতে এনেকুৱা নকৰে আৰু। অ' দিবই নোখোজে বহুতে নিদে অ 'সেই সেয়ে পৰিয়ালত আৰু চাবা যে আমি যিমান পাৰো ভাইটি ভণ্টিৰ লগত আ ভগাই খাব লাগে যি খোৱা বস্তুৱে হওক। বা যিয়ে হওক যিমান পাৰো ভগাই ভগাই চগাই, মিলি ভি মিলি ভাগি আমি খাবলৈ লাগে। বা কাপোৰৰ ক্ষেত্ৰতে হওক আৰু মইতো এনেকুৱা দেখিছো যে ডাঙৰ বোৰে আৰু বিশেষকৈ সৰুবোৰৰ কাৰণে সিহঁতে ডাঙৰ বোৰে বহুত বস্তু এনেকুৱা নোলোৱাকৈ থাকে সিহঁতে মানে ত্যাগ দিয়া টাইপৰ অ' মানে ত্যাগ দিয়া নিচিনা হৈছে সিহঁতে মানে বস্তুবোৰ অ' সৰুটোক লাগে বুলিয়ে সিহঁতে মানে ডাঙৰ অ' যোনবোৰ খেলা বস্তু থাকে সেইবোৰ সিহতক সৰুবোৰক দি দিয়ে সিহতক মানে এ ডাঙৰ হৈছে যিহেতু সিহঁত নালাগে। বুলিয়ে মানে বহুত বুজা - বুজিয়ে আছে এনেকুৱা এটা দাদা ভন্টি বা ভাইটি ভন্টিৰ মাজতো তুমি কি বুলি ভাবা।
হয় হয় তুম হয় তুমি একদম সুন্দৰ কথা কৈছা আৰু এনেকুৱা ভাৱ হয় কোৱা কথাটো এক্দম সঁচা কথা কৈছা। এনেকুৱা হয় যেন আজিকালি ল'ৰা ছোৱালীৰ মাজত যেন এ সি সেইটো কিনিছে মোকো যেন মৰম চেনেহ মৰম চেনেহ সেইটো কমি গৈছে। তেনেকুৱা ভাৱ হয়। কিন্তু তাৰে মাজতে মই ভাবো যে কিছুমান মাক দেউতাকৰ ভুলৰ বাবেও সেনেকুৱা হয়। এই আইততাৰক নামে তুমি এতিয়া, এতিয়া কেনেহয় বোৱাৰীয়েকৰ ধৰ শাহুৱেকৰ লগত কিবা লাগিব পাৰে তাৰ মাজত নাতিয়েকটোক বা পুতেকক মাজত আনি লাভ নাই মই ভাবো সেইটো কাৰণ এনেকে আইতাৰক নামাতিবি আইতৰেক দি থৈ আহাগৈ যাক কিছুমান কথা আচলতে মানুহ কোৱা হয় যে ঘৰো এখন ঘৰো এখন তাৰমানে স্কুল টাই পঢ় মাক দেউতাক প্ৰথম শিক্ষ শিক্ষা গুৰু বুলি কয় মই ভাবো মাক দেউতাকক। কিছু ভাল ল'ৰা ছোৱালীক ভাল পদ্ধতিৰে কথাবিলাক ভালকৈ বুজাই দিব লাগে। তুমিও এগৰাকী মাক বা আমাৰ আইতাও মাক ইমান কষ্ট কৰি কিমান ডাঙৰ দীঘল কৰিছে ন মাহ হ'ব ন দিন গৰ্ভত দহমা দহ দিন গৰ্ভত ৰাখি সেনেকুৱা বস্তু বিলাক যেন ভাবো। তুমি, তুমি যেনেকৈ আজি কথা খিনি কৈছা মই যেনেকৈ কৈছো মই ভাবো সমাজত সকলো মানুহৰে মনৰ ধাৰণাবোৰ তেনেকুৱা হওক তুমি কি কোৱা?
মই এইটোয়ে ভাবো আমি গোটেইবোৰ সমাজৰ মানুহৰে এইবোৰে ধাৰণা থাকক যে কেতিয়াও আমি নিজৰ পৰিয়ালৰ বোৰক আমি কেতিয়াও অৱহেলা কৰিব নালাগে যে যিমান পাৰো আমি সিহঁতক চাব লাগে যিমান খিনি আমি নিজে পাৰো।
হয়।
আৰু আৰুতো এইবোৰ আমি দেখিছো এ তুমি যেনেকৈ কলা এইযে আমাৰ মানে, এ প্ৰথম ঘৰখনেনৰ পৰাই আমি শিক্ষা লাভ কৰিছো আমাৰ শিক্ষা। শিক্ষক প্ৰথম শিক্ষক হৈছে মা দেউতা, এ মানে এইবোৰ আমি আৰু ঘৰখন আমাৰ মন্দিৰৰ দৰে আমি, মানে মা দেউতাৰ বাইত। এতিয়া মায়ে যদি আমাক কাপোৰ গা ধুৱাইছে বা দেউতাই আমাক ঠিক তেনেদৰে- তেনেকৈ হাত ধৰি খোজ কঢ়িছে আমাক। তোমাত- বহুত ডাঙৰ দীঘল কৰিছে সেয়ে আমি মা দেউতাহঁতকি কেতিয়াও আমি অৱহেলা কৰিব নালাগে।
হয়ঁ হয়ঁ! একদম সুন্দৰ কথা কৈছা তুমি। আজিকালি এনেকুৱা হৈছে যেন মাটি সম্পত্তিৰ কাৰণে ভায়েক কায়েকৰ মাজত - বিভেদ চলি থাকে বা বিয়া হোৱা ছোৱালীজনী আহি মাকৰ ঘৰতো কি বিচাৰে এতিয়া নানা ধৰণৰ পৰিয়ালৰ মাজত বহুত বিতংগ। আৰু এনেকুৱা হঁয়, যেন কিছুমান শাহুৱকে? নন্দিয়াকে লগ লাগি বোৱাৰীজনক হত্যা কৰিছে, সেনেকুৱাও খবৰ পাইছে সামাজিক মাধ্যমত। তেনেকুৱা দেখা পাইছোঁ, আচলতা? আচল্ততে মই ভাবো কি মানুহৰ মনৰ মিলটো আচল, আচলতে - নিজে জানি কিছুমান বস্তু কেনেকুৱা হয়! বেলেগৰ পৰা আহি আজি তোমাক দেখি মই হৈছো মোক দেখি তোমাক হৈছো, সেকুৱা নাই আলতে আমি বেয়া বোৰ উলিয়াই- ভাল বোৰ আঁকোৱালি ল'ব লাগে। মই সেইটো ভাবো তুমি কি ভাবা?
মই এইটোয়ে ভাবো, আমি যিমান পাৰো আমাৰ বেয়াবোৰ- গুচৰাাই কেনে যিমান আমি ভাল দেখিছো বা ভাল শুনা পাইছো, সেইবোৰ আমি নিজে। মনত এ বান্ধি লব লাগে যে আমিও এনেকুৱাই এজন ভাল মানুহ হ'ব পাৰিম। কেতিয়াব লৈকে আমি নিজৰ পয়ায়ৰ এনেকৈ গুৰুত্ব দিম। ভাল মানুহ এজন হৈ কেনে, অঁ পাছে আজি তোমালোকৰ এইয়া- পৰিয়ালৰ গুৰুত্বৰ বিষয়ে বহুতো কথা জানিলো, যোনবোৰ মই নাজানিছিলো- ভাল লাগিলে জান বে পৰিয়ালৰ গুৰুত্বৰ বিষয়ে জানি কেনে।
হয়ঁ হয়ঁ তোমাৰ লগতো কথা পাতি মোৰ বহুতে ভাল, লাগিল তোমাৰ বিষয়ে জানিলো। বা তোমাৰ ঘৰত কোন আছে সেইবোৰ জানিলো আৰু বহুত নজনা কথা শিকিলো তোমাৰ পৰা, আৰু মই ভাবো তোমাৰ আৰু মোৰ- কৰাই আৰম্ভ হওঁক যতিয়া পৰিয়ালৰ মাজত বিভেদ বোৰ নো পোহোৱা হক আজি তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া ধন্যবাদ।
দিয়া ধন্যবাদ।